হেল্ল'
অঁ শুনিছা?
অঁ! শুনিছো। কোৱা?
কি কৰিছা
হা! এ সেইটো কামতে লাগি আছো আৰু।
অ-অ! খোৱা-বোৱা কৰিলা?
খোৱা-বোৱা নাই কৰা। তুমি?
অ! কিবা যে আজি হা-হা!
তুমি খালা নাই?
মই ৰাতি মই ৰাতিপুৱা ৰুটি এখন খাই
ডিউটি ওলালা?
হা!
ডিউটি ওলালা?
উম আহিলো-আহিলো। তুমি আহিবা আকৌ কেতিয়াবা ইয়ালৈ, মোৰ লগতে।
অঁ! তাকে ভাবিছো, যাব লাগিব এদিনমান।
অঁ! আহিবা আকৌ দুজনীয়ে লগতে কৈ দিবা আৰু কোৱা লৰা স্কুল গ'ল?
অঁ গ'ল। বাৰটাতে ছুটি হ'ব।
অঁ-অঁ! মানে এক্সাম হৈ আছে নেকি?
একজাম শেষ হ'ল। এক্সট্ৰা ক্লাছ কৰাই আছে আকৌ।
অঁ-অঁ! কিহত ল'ৰা এইবাৰ?
এক্সট্ৰা-এক্সট্ৰা ক্লাছ কৰাই আছে নে?
অঁ-অঁ! মানে কিহত পঢ়ি আছে সি? হেল্ল' অ নাইনত। ন অঁ আৰু খোৱা-বোৱা বনালা?
বনালো।
বনালা। অঁ-অঁ! কি বনালা? অঁ
এ দালি বনালো
কি বনালা?
তাৰপা ভাত কেৰেলা, আলু বনাই বইল কৰিছো। পিটিকা ক উম
অঁ! হা-হা!
তুমি বনালা?
মই নাই বনোৱা। নাই-নাই মায়ে বনাব আৰু ৰাতিপুৱা ৰুটি বনালো। শুকান ৰুতি এখন খাই আহিলোঁ চাহৰ লগত।
আৰু কোৱা গৰম বন্ধ ক'বাত যাবা নেকি ফুৰিবলৈ?
তাকে ভাবিছোঁ। এতিয়া ল'ৰা দুটাও যাব আছে ক'ত যাওঁ। যাবা ।
মই সেইটোকে ক'ত যাওঁ জানোঁ বতৰটো। সেইটোকে অৰুণাচল পিনে যাম নেকি সেইটোৱে ভাবিছোঁ আৰু।
অহ। কি বতৰটো অকমান হেৰি হৈ আছে নহয় বেয়া অহ।
অ বেয়া, বেয়া বতৰটো গৰম হ'লে যাব লাগে আৰু।
আৰু কোৱা বাকী মানুহজন গা ঠিকে আছে এতিয়া দিছে দিছ
আছে আমাৰ দিলে একদম ৰাতি পুৰা দিলে।
অ, অ। আৰু, আৰু আমাৰ এইপিনে আহ
আমাৰ এইপিনে পানী কৰি দিলে পুৰা ৰাতি বৰষ
আমাৰ এইপিনে তিনিচু-তিনিচুকীয়া পিনে আহিছিল যে ইমান ৰাচ। বেয়া জানা বোকা পানী এক কঁকাল মান।
পানী হৈয়ে যায় নহ অকমান বৰষুণ দিলেই।
অ শুনা না তুমি যে। তুমি হাঁহ হাঁহ কুকুৰা সেইবোৰ পুহা নেকি।
মানে কি এনেকে পুহিব পাৰি মানে ঘৰত ক'ব ক'বা নেকি অকমান জানোঁ মানে।
মানে সেয়াই মই সিমানেও বেছি পোহা নাই বা কুকুৰা খিনি বা মৰিয়ে গ'ল ম তাকে ঘৰ
অ মানে কি, কি দানা, দানা পানী কি, কি দিব লাগে।
সৰু হৈ থাকোঁতে এনেকে দানাটো অকমান খুওৱা হয় বা আনি। দোকানৰ পৰা কিনি আনি তাৰপিছত অকমান ডাঙৰ হৈ গ'লে ভাত দিয়া হয় এনেক দিয়া হয়।
অ।
সেনেকে দি মেলি কৰা হয় নহ। অ, অ মই মানে এনেই ঘৰতে থাকোঁ নহ কিনো কৰিম আৰু। পুহিম বুলি ভাবিছোঁ।
হেৰি ধৰাটোয়ে পায়ে বাৰু সেইটো টা কৰো হ'লে মানে আমাৰ মাইকী মানুহে ন ঘৰত থকা সময় হেৰি কৰা হয়
সেইটোৱে অহ আৰু ঘৰখন এনেই মানে হাঁহ কুকুৰা পোহিলে শুৱনিও লাগে ন দেখিবলে শুনিছা হেল্ল'
অহ সেইকা নৈ
এনে হাঁহ কুকুৰা থাকিলে অহ শুনি আছা ন মোৰ মাতখা আহি আছে ন হেল্ল' হেল্ল' হেল্ল'
অহ শুনি আছো অহ আহিছে আহিছে
অহ শুনিছানে
মই শুনি আছো
অহ মই সি খা মাত খা শুনা নাছিলো এতিয়া শুনিছা অহ মানে হাঁহ কুকুৰা অহ হাঁহ কুকুৰা থাকিলে মানে কিহ হয় ঘৰখনো দেখিবলৈ শুৱনি দেখে ন ধৰি লোৱা কেতিয়াবা উম সেইয়া আলহী ঘপকে যদি ঘৰলে আলহী আহি যায় বজাৰ বন্ধ থাকিলে বা দোকান বন্ধ থাকিলে এইটো ঘৰতে এনেকে হাঁহ কুকুৰা মানে মাৰি আলহীক খোৱা বোৱাই পঠিওৱা ভাল লাগে আৰু
অহ ভাল লাগে নিজৰ ঘৰৰ পৰা মুঠতে এ খোৱাৰ পাৰিলে ভাল লাগে তেতিয়া
ঘৰৰ লোক লোক লোকেল খোৱাব পাৰিলে
উম সেইটোৱে
উম উম ও মোৰ কুকুৰা খিনি মানে বেমাৰ লাগি গল আকৌ মৰিলে
অহ মানে কেলে দৰৱ পাতি দি দৰৱ পাতি নিদিলা নে কি আমাৰ মানে মায়ে দৰৱ পাতি দিয়ে আকৌ দেখি পাওঁ বেজি দিয়ে দৰৱ দিয়ে
পোৰা দিয়া নহ'ল আকৌ এতিয়া আকৌ ওলাইছে বা আছে
উম অহ আৰু কি কি আৰু কি কি আছে ঘৰত তোমালোকৰ তোমালোকৰ ঘৰত আৰু কি কি আছে হেল্ল' তোমালোকৰ ঘৰত আৰু কি কি আছে বোলো শুনিছা নে মোৰ কথাটো
হয়
অহ
উম
হেল্ল' অহ
এ নাই ভৱা
অ অ।
অ এনেকে সেইকে অকান চব্জি খেতি, মই শুনি
অ। অ অ।
উম।
আমাৰ ইপিনে আহিবা আকৌ বন্ধ পালে ফুৰিবলে।
অ অ আছো।
উম।
তুমি কি কৰি আছা এতিয়া?
কি কৰিম এনেই আৰু অকমান টাইম পাইছো যে। সেইকাণে তোমাৰ লগতে এনে অকমান কথা পাতিছোন। সেইদিনাখন পাতিম বুলি কলো পাতাই নহয় জানা, ঘৰত গলে মানে ঘৰৰ ইমান কাম ওলাই ন। এ এইবোৰ পাতিম ভাবিলো পাতাই নহয়গে।
অ।
সেইটোয়ে ল'ৰা ছোৱালীৰ লগত টাইমে যায়গে হেনে
অহ। এনেইহে আও ঘৰতনো কাম ওলাই থাকে।
উম। কবা শুই উঠা পা ৰাতিপুৱা ৰাতি নোহোৱালৈকে কামেই কাম।
অ তাকে।
অ তোমছ তোমালোকৰ ঘৰত ছাগলী আছে নেকি?
ছাগলী নাই আমা, মই ছাগলী নলও। যোৱা হোৱাত
অ বোলো নলও ন, উম।
তুমি লৈছা নেকি?
নাই নাই বহুত কষ্ট বোলে ছাগলী পুহিবলে।
কষ্ট মানে আও কি আও। তেনেকে অকমান চাব লাগিব দানা পানী এনেকে দিব লাগিব আৰু।
অ আৰু বোলে শুনিছো ছাগলীয়ে বোলে কি এনেকে মাটিত এ মানে গছৰ মানে যিখিনি পাত চাত কাটি কানি দিয়ে ন খাবলৈ মাটিত পৰি গ'লে বোলে নাখায় বোলে ন?
লেত লেতেৰা হ'লে নাখায় আক।
অ চাফাকে দিব লাগে ন?
অ চাফাকে দিব লাগে।
অ মানে শুনিছোঁ আৰু মই যে আমাৰ ঘৰত নাই বাৰু, আত আৰু তুমি এনে গাহৰি খোৱানে গাহৰি।
গাহৰি খোৱা হয়।
অ।
উম।
খোৱা ন। অ ভালেই পোৱানে?
অ বৌ
ভালে পোৱা নে? অ শুনি আছো কোৱা ভালে পোৱা নে?
অ ভালে।
এনে খাই ভাল পোৱানে।
অ ভালেই পাওঁ তুমি খোৱা নাই।
খাও প্ৰিয় খাদ্য কলে বেয়া নহব।
হা!
বহুত ভাল পাওঁ মানে খাই।
অ ভালেই লাগে।
আজি-কালি আজি-কালি যে লোকেলটো নাপায় ন সেইকাৰণে মানে অকণমান খাবলৈ যায় কিবা ঘিণ ঘিণ অকণমান লাগে কিছুমান মানে বেমাৰ হৈ যায় মৰি যায় তাত তাৰপিছতে বজাৰত পানী কাটি দিয়েই ন। গম নাপাও ন সেইবোৰ বস্তুৰ মানে সেনেকে খাই পাওঁ। এইটো মানে বেয়া লাগে মানে কিবা গোন্ধও পাওঁ দৰৱ কৰিছে সেইকাৰণে মানে- বেজি চেজি দিয়ে যে বেমাৰ হলে দৰৱৰ গোন্ধ বা মাংস অকমান ঘিন ঘিন ভাৱ এটা হ'ল আৰু খাবলে।
সেইটোৱে মোৰ অকমান এতিয়া সিমান খোৱা হোৱা নাই।
উম।
সেৰেঙা হৈছে খোৱা।
অ,
উম।
সেইটোকেই মই ভাবিছো আৰু মানে আগৰ লেখিয়া যে লোকেলটো সেনেকে কেতিয়াবা এনে চিনাকি মানুহৰ নিজৰ মানে ঘৰৰ মানে কাটিলে তেতিয়া ভাল আৰু,
উম!
অ শুনা না এদিনকে যে বন্ধ মিলাই মেলি বন্ধ পালে খানা এটা খাম দেই।
উম!
এ এবাৰ যে খাইছিলো আমি মনত আছে।
অ আছেতো।
সেনেকে খাম হা ভাল লাগিছিলে খালি সেইদিনাখন আকৌ তোমাক। স্কুল যাব লাগে কাৰনে দেৰি হৈছিলে আৰু ন।
অ স্কুল মানে টিউচন আছিলে যে ল'ৰাটো
অ অ বেটা টিউশচন আছিলে কৈছিলা।
অ অ সেইটো কাৰণে বেছি সময় থাকিব নোৱাৰিলো আক
উ এবাৰ এবাৰ খালে যে চব মিলাই মেলি আহিবা মানে-
অ অ তাক এতিয়াবা স্কুল এ নাইবা টিউচন টো খালি আছে।
অ'
ক্লাছো এতিয়া অ টিউচন আছে।
কেইটা বাজ পা আহে
টিউচন চাৰিটাৰ পৰা ছটা লৈকে হয় মানে কি ক্লাছটো বন্ধ হব। কেতিয়াবা লাষ্টটো এতিয়া শনিবাৰ লৈকে কৰাব।
অ দেওবাৰ দিনতো টিউচন আছে নাই।